অ শুনিছানে
শুনিছো তুমি
অ শুনিছো কি কৰিছা
অ', এনে আগফালে বহি আছিলো তুমি কি কৰিচা?
মই এনে শুই আছো।
অ', ভাত পানী খালা তাকে ঔ ইমান গৰম।
উম, আজি আমাৰ এইফালে ইমান গৰম নাই বাৰু।
অ', আমাৰ এইফালে আজি ধেৰ গৰম ৰ'দো দিছে। কালি বতৰটো ধুনীয়া আছিলে আকৌ ঠাণ্ডা মাণ্ডা।
উম, আজি আমাৰ ফালে ৰ'দ নাই দিয়া।
অ', আমাৰ ইফালে আজি ৰ'দ দিছে। উম। ভাত তোমাৰ দালি অ', দালি নহয় চয়াবিন আলু চব বি তেনেকে মানে অকণমান জুলীয়াভাৱে বনাইছিলে।
উম।
সেয়াই খালো।
অ
উম
মইও সে ভাত কেৰেলা আলু ভাজি তাপা দালি অমিতা আলু তেনেকে অকমান জোল নিচিনা কৰি লওঁ সেয়াই আৰু। আৰুনো কি খাম আৰু।
তাকে হে এনেই গৰম মাছ মাংসতটো খাবলৈ মন নাযায়। মাছটো টেঙা দি পেলাই পাৰি বাৰু কিন্তু মাংস নোৱাৰি।
উম।
কম গৰম দিছেনে বাৰু।
উম।
উম, তাৰাপা হেৰি তোমাৰ লগৰ জনী কলে গ'ল?
লগৰ জনী ঘৰলে গৈছিলে তাৰপা আজি আকৌ মানে আমি কামাখ্যালৈ যোৱা কথা আছিলে। সেইকাৰণে তাই অহা নাছিলে ঘৰৰ পৰা হম।
কামাখ্যালে কেতিয়া যাবা?
কামাখ্যালে শনিবাৰে যাম।
তাৰপৰা শনিবাৰে দুইজনীৰ লগতে যামগে তাই আজি আকৌ ধেমাজিলৈ গ'ল ধেমাজিৰ পৰা আহিব বাৰু। তাৰ পৰাৰা দুইজনী আকৌ কামাখ্যালৈ যাব লাগিব। ভণ্টিহত যাব বাৰু ধেমাজিত মানে ধেমাজি পৰা তাই গোগামুখলৈকে যাব মই গোগামুখলেকে যাম আৰু।
অ', অ', আৰু এজনী বা এজনী আহিব নহয় তাইকো লগতে লৈ আহিব পাৰিবা।
উম।
অঁ'। কোনফালেদি আহিবা তোমালোক হেৰি পাহাৰ লাইন হয়নে নে এইফালে বিহপুৰীয়া? আকৌ দুজনী বেলেগ বেলেগকে অহাত কে এখনতে গুচি আহিবা আকৌ।
আকৌ মই সেইফালে গলে আকৌ মই এইখন যাবগে লাগিব ন' মই এইফালে গ'লে মই ডাইৰেক্ট চেণ্টাৰতে নামিব পাৰো।
একো নহয়, তোমালোকৰ ভণ্টিক মাতি দিম, তোমালোকৰ ভণ্টিয়ে হেৰি হেৰি কৰিব
উম, অ', জানো পাই।
হেল্ল? অ', অ', তাকে।
তাৰপা দেউতা পালাগে নে?
পালেহি - পালেহি।
উম।
হল সময়, তোমালোকে ভণ্টি এহে তাইক থবলৈ গল।
তাকেহে।
উম, তুমি মানে কি ত্ৰিফলা আনিব দিছিলা?
অঁ', এই মানুহ এজনীক মানে ত্ৰিফলা লাগে।
বেছিবা নেকি?
উম বেছিবা মানে আ!
কিমান টকাকে এটাত?
পাঁচশ পঞ্চাশ টকা দুটা, বাই ওৱান গেট ওৱান ফ্ৰী। মানে মই এতিয়া চাই দুযোৰ দিছো। ইঘাৰশ টকাত, মই মানে সেই কোম্পানী এটাত সোমাই আছিলো।
কি কোম্পানী?
আ', গ্ৰীণ মাইন বুলি কয়।
উম।
আয়ুৰ্বেদিকৰ।
উম, সেইটোয়ে ব্যৱসায় কৰিব লাগে মানুহে।
তাৰাপা এতিয়া ব্যৱসায়টো নাই বাৰু এতিয়া এৰি দিলোঁ।
অ'হ মানে হ'লেও তোমাৰ ব্যৱসায়তো অকল টকা উপাৰ্জনৰ উপায় নহয়।
উম, সেইটো কৰি কিন্তু বহুত কথা বুজি পালো আকৌ। গম পালা নাই?
কোৱা শুন
কামটো যেতিয়া কৰি আছিলো, বহুত কথা মানে বুজি পালো বহুত মানুহৰ লগত ধৰ, কেনেকে ব্যৱহাৰ কৰিব লাগে বা কেনেকে কাষ্টম কা মানে কাষ্টমাক ৰি মানে ৰেচপেক্ট কৰিব লাগে সেই কথাটো মানে বুজি পালো।
অ'।
আৰু বাহিৰত যেতিয়া ফিল্ডত ঘুৰা হয়, বহুত কথা বুজি পাই, আমি ঘৰত সোমাই থাকিলে সেইবিলাক কথা একো বুজিয়ে নাপাওঁ কিন্তু ফিল্ডত গৈ মেলি মানে নানা ধৰণৰ মানুহ লগ পোৱা হয় ন, ডেইলি মানুহ বেলেগ। ডেইলি আমি দছজন মানুহ লগ পালেও আমাৰ এমাহত তিনিশ ঘৰ মানুহ আমি লগ কৰা হয়, তিনিশ তি এ কি তিনিশ ঘৰ তিনি জন। তিনিশজন মানুহ লগ কৰা হয়। সেই তেনেকে বহুত জনৰ পৰা বহুত এক্সপিৰিয়েঞ্চ ল'ব পাৰি মানে।
আৰু মই তোমালোকৰ কোম্পানীটোৰ বিষয়ে শুনিছো আগতেও মানে এক কোম্পানীটো ব্যৱসায়ে নকৰে, অকল সমাজৰ মানে উন্নয়নতো সহায় কৰা হয় নে এই বাৰু কথাটো?
হয় হয়। কাৰণ এতিয়া কিছুমান মানুহ এনেকুৱা আছে মানে গা ড তৰ মেডিচিন খাই থাকে কিন্তু ভাল নাপায় কিন্তু আমাৰ মোৰ প্ৰমাণ আছে, প্ৰমাণসহ আছে মানে মোৰ মেডিচিন খাই মেলি ভাল পোৱা মানুহো আছে মানে বহুত ডাঙৰ - ডাঙৰ বেমাৰ ভাল হৈ যায়। বিশ্বাসত খাব লাগে মানে। বিশ্বাসটো মেইন যদি মে ডিচিনটো খাওঁতেনে যদি মানে মনত এ ভাল হ'ব জানো খাও জানো অ', তেনেকে যদি ভাবি খাই পেলাই মেডিচিনটোৱে কেতিয়াও কামত নিদিয়ে যদি বিশ্বাসত এই ছোৱালজনীয়ে মডিচিনটো দিছে আয়ুৰ্বেদিক মেডিচিনটো কোনো চাইড এফেক্ট নকৰে। খাই দিও ভাল হ'ব। অঁ তেতিয়া কিন্তু একো মানে প্ৰব্লেম নাথাকে আৰু ভাল হৈ যাব।
তেতিয়া পজিটিভ ভাৱ ভাৱটো থাকিব মানে তেতিয়া চব বস্তুৱে পজিটিভে হ'ব।
সেইটোৱে অঁ।
সেইটো বুলি আকৌ বেছি আত্মবিশ্বাসটোও বেয়া।
বেয়া বেয়া, নহয় নহয় মেডিচিনৰ ক্ষেত্ৰত মানে। উম, আয়ুৰ্বেদিক মেডিচিনটো কি হয় চাইড এফেক্ট নপৰে ন'। উম, আৰু ত্ৰিফলা বস্তুটো মানে অঁ ত্ৰিফলা বস্তুটো মানে নজনা মানুহেই নাই।
তোমাৰ আয়ুৰ্বেদিকৰ মেডিচিনটো হেৰি ঘৰুৱা ভাৱেহে উৎপাদন কৰা হয়।
অঁ সেইটোয়ে, মানে বনৌষধ যিখিনি প্ৰাকৃতিক যিখিনি বনৌ ষধ ন। ধৰ এতিয়া ত্ৰিফলাতো থাকে আমলখি, শিলিখা, ভোমোৰা। সেই তেনেকে তিনিটা ফলৰ সংমিশ্ৰণটো আপোনাৰ ত্ৰিফলা বুলি কয় মানে। গম পাইছ নাই? অঁ, তাৰ লগত আমাৰতো লিকুইড ত্ৰিফলা হয় মানে, তাৰোওপৰি মানে ক'লা নিমখ, কঠনা ফুল, এল'ভেৰা আৰু মধুৰিআমৰ আগ পাত, টোটেল সাতবিধ বনৌষধ সংমিশ্ৰণ থাকে।
কিন্তু কিছুমানৰ আকৌ এলাৰ্জি হয় দেই। এই আয়ুৰ্বেদিক মেডিচিনৰ পৰা চাইড এফেক্ট এটা ইমান থকাও নহয় আকৌ কিছুমানৰ পেটৰ বিষ হয় এ কেতিয়াবা কিবা কাৰণত মানে হৈ যায়।
সেইটো সেই হয় আকৌ চবৰ ক্ষেত্ৰতে নামানিব পাৰে।
নেমানিব পাৰে। আৰু মানে তেনেকুৱা হয় আমি যেতিয়া বেলেগৰ ঔষধ খাই থাকো তেতিয়া তেনেকুৱা এটা যদি খাই দিওঁ তেতিয়া মানে তোমাৰ আন ঔষধৰ লগত বিক্ৰিয়া হৈ যায় যে।
সেইটোয়ে যোনে আয়ুৰ্বেদিক ব্যৱহাৰ কৰে আয়ুৰ্বেদিকে ভাল পায়। কিন্তু যোনে এল'বেদিক ব্যয়ৱহাৰ কৰে, আয়ুৰ্বেদিকে পতক কেনে কাম নকৰে কাৰণ আয়ুৰ্বেদিকতটো লাহে লাহে কাম কৰে। শ্ল'লি কাম কৰে আয়ুৰ্বেদিকে।
আয়ুৰ্বেদিকে, শ্ললি কাম কৰে যে।
অঁ।
সেইটো কাৰণে এতিয়া এল'বেটিকটো তুমি চাবাচোন অ মানে বস্ত গেছৰ প্ৰব্লেম হৈছে তুমি টেবলেট এটা খাই দে গেছৰ প্ৰব্লেমটো পতকে নাইকিয়া হৈ যাব। তুমি প্ৰব্লেম কি আ ছিলে তুমি নিজে গম নোপোৱা কিন্তু তুমি ত্ৰিফলাটো খাবা বা তুমি বেলেগ আয়ুৰ্বেদিকৰ মেডিচিন খাবা তোমাক যেনে কে নহলেও তোমাৰ অকমান টাইম লাগে সেই বস্তুটো মানে ভাল কৰিবৰ কাৰণে। কিন্তু বহুত পাৰফেক্টলি ভাল কৰে মানে। মই সেইটো বিশ্বাস কৰো কাৰণ মই মেডিচিন কোম্পানীত যেতিয়া কাম কৰিছিলো বহুত মানুহৰ মানে উপকাৰিতা হ'ল।
সেইটোয়ে আৰু প্ৰাকৃতিক উদ্ভিদ বা তোমাৰ এইবিলাক পাত ফুল এইবিলাক উপাদানৰ পৰাতো তৈয়াৰ কৰা হয়।
উম উম, সেইটোৱে। আগৰ দিনাও মানুহে কি হয় এইবোৰ ডক্টৰ বোলা বস্তু বা মেডিকেল বোলা বস্তু নাছিলে নহয়। এইবিলাক বস্তু খায়ে দেখোন মানুহৰ বেমাৰ ভাল হৈছিলে।
সেইটোৱে।
সেইটোৱে মানে বিশ্বাসতটো কৰিব লাগিব বনৌষধ হ'ল বুলিয়ে যে বেয়া হ'ব
আয়ুৰ্বেদিক হৈছে পৃথিৱীৰ একদম হেৰি মানে প্ৰাচীন চিকিৎসা পদ্ধতি আছিলে। কিমান হাজাৰ হাজাৰ বছৰৰ পৰা মানে ভাৰতত এই চিকিৎসা পদ্ধতিটো মানে হেৰি হৈ আছে।
উম সেইটোৱে এতিয়াও বহুত মানুহে বহুত বিশ্বাস কৰে আৰু বহুত
অ'
মানে হাজাৰ হাজাৰ টকা দি হ'লেও খাবলৈ মানে সংকোচ নকৰে, আমি এতিয়া এঘৰ মানুহতে আমি আঠ হাজাৰ, ন' হেজাৰ, দহ হজাৰ, এঘাৰ হাজাৰলৈকে আমি প্ৰডাক দিয়া ৰেকৰ্ড আছে মোৰ লগত এতিয়াও ৰেকৰ্ড আছে বা ফটো আছে কাষ্টমাৰৰ লগত ফটো মাৰা বা ৰিপৰ্ট মানে এনেকে বিনোৱা হয় ন' কেইটকা বস্তু দিছোঁ সেইবোৰ ৰিপৰ্ট ৰি
সেইটোৱে তোমাৰ যদি সঠিক মানে চিকিৎসকৰ পৰামৰ্শত বা সঠিক মাত্ৰাত যদি ব্যৱহাৰ কৰে তেতিয়া আয়ুৰ্বেদিক মানে বহুত উপকাৰ তা হয় উম, আৰু এই গাঁঠিৰ বিষ, চৰ্দি কাহ এইবিলাক হজমৰ সমস্য বিলাক মানে তোমাৰ বহুত ভালকে সহায় কৰে আৰু।
উম, উম সেইটোৱে। অ তুমি এনেই হ'লেও তুমি টিফলা অকণ খাই থাকিলে তোমাৰ অ তুমি এনেই হ'লেও টিফলা পাউদাৰকনো যদি তুমি খাই থাকা ঘৰতে বনোৱা টিফলাই হওক কাৰণ ঘৰত বনোৱাটো এটা কথা আছে কাৰণ কোনটো বস্তুৰ কিমান পৰিমমানণ দিব লাগে সেই কথাটো আমি ঘৰৰ আমি বিলাকে গ'ম নাপাওঁ। সেইবিলাক এটা অ সেইবিলাক উম সেইবিলাক এটা মানে হেৰিয়তহে বনোৱা হয়। কিবা এটা জোখ লৈ লৈ হে বনৱা হয়।
তা আমলখি, আমলখি এটা খোৱা মানে তোমাৰ দুগিলাচ গাখীৰৰ সমান হেৰি আছে তাত।
অ সেইটোৱে, কিন্তু এতিয়া চাবাচোন কিছুমান মানুহৰ ঘৰত আমলখি গছ থাকিলে, আমলখি তেনেকেই পৰি থাকিব তাৰ ওপৰে দিয়ে খোজকাঢ়ি দিব তথাপিতো আমলখিটোৰ সদ ব্যয়ৱহাৰ নাথাকে। অ কিন্তু বাহিৰৰ দে ত সেই আমলখিটোৱে কিমান এটা যতন কৰি কিমান বস্তু তৈয়াৰ কৰে।
সেইটোৱে।
আমলখি চুলিৰ কাৰণেও কিমান ভাল আকৌ।
উম সেইটোয়ে মানে আয়ুৰ্বেদিক ঔষধৰ তোমাৰ যিমান হেৰি থাকক সেই সাৱধানে যেতিয়া তুমি ব্যৱহাৰ কৰিবা তেতিয়া মানে তোমাৰ সেইটো ভাল হেৰি ফলাফল পাবাই।
পাম পাম।
সেইটোৱে।
আৰু কিন্তু প্ৰাকৃতিক বুলি ভাবিও নিজৰ ইচ্ছামতে যদি তুমি ঔষধটো খোৱা তেনেকেওতো নহ'ব চব বস্তু এটা লিমিট থাকে।
লিমিট থাকে, সেই লিমিটটো মানে গম পাব লাগিব।
অ
নিপিন্ধা বাকী তোমাৰ খবৰ ভাল
ভালে ভালে তুমি ঠিকে আছা নহয়
উম আছো আছো তোমালোকৰ আশীৰ্বাদত
তাকে ফোন চোন কৰি থাকিবা মাজে সময়ে কথা চথা পাতি থাকিম
উম সেইটোৱে
আমাৰ ঘৰত আক নেটৱৰ্কটো নাপায় গম পাইছনে ভালকে
অ নেটৱৰ্কটো অকণ ডিষ্টাৰ্ব দিয়ে চাগে কথাবোৰ কিছুমান শুনো কিছুমান নুশুনো উম উম তোমাৰ জিঅ ন
মোৰ জিৱ অ
উম
হলেও আজি পাইছোৱে অকমান ভিতৰতে নহলে তোমাৰ বাহিৰলৈ নোযোৱাকে কথা পাতিব নোৱাৰি
উম
তাপা বাকী আৰু কি খালা
বাকী তোমাৰ সেয়া ভাত খালো অলপ পাছতকে কিবা এটা খাম মা আক মিটিং এখন আছে পুতিপ মাৰিব লাগে বোলে আজিকালি কিবা পঁচিশ হাজাৰ টকা এটাৰ কাৰণে সেই তালৈ গ'ল জাঠাইহঁতৰ লগত তাপা ঠাইহঁতো আহিছে মায়ে আহিহে ভাত বনাব সি ইমান খিনি মানু্হহলে মন নোৱাৰো নহয় বনাব
অ উম তাকে তাই আক হেৰিয়তে যাবলগীয়া হল অ ঘপককে কে কোৱা এটা সিদ্ধান্ত হৈ গ'ল তুমি ভাবিছোৱা দুই
অ মই মই তাইক কৈয়ে আছিলো যে তই ঘৰত থাক আঁতৰলে নাযাবিগে তাই গহপুৰলে যোৱা কথা আছিলে
অ
বোলো ঘৰতে থাক কোন সময়ত কাৰণ যাব লাগিব একো ঠিক নাই
উম
উম তাই তালেহে ওলাই আছে লে তালে ওলাই থাকোতে মানে হেৰি নগলে বাৰু হেৰি কেন্চেল কৰিলে ৰাতিপুৱা
উম
হলেও তালৈ যোৱা হলে সেয়া সেইখন হে হ'লহেঁতেন
সেয়েহে এতিয়া
উম
পতককেনে কাৰ কি হৈ যায় কোনো নাজানে দেই
কোনেও নাজানে কোনেও নাজানে
পতককেনে মানে কেনেকুৱা এটা তোমাৰ মানে ফোন আহি হৱ নহয় অ এনেকুৱা এটা সিদ্ধান্ত হৈ যাব নহয় ছেকেণ্ডত মানুহ ক'ত মানুহ ক'ত পাবগৈ লাগিব পাত্তা নাই আমি সেইটোয়ে আমি টাইমক আমি ভেলু নিদো টাইমক আমি ভেলু নিদো কাৰণ টাইমক আমি ভেলু দিব পাৰিব লাগিব
পাৰিব লাগিব হয় আৰু হেৰি এইটো কি বুলি কয় এইবিলাক মানে লোকৰ আন্ডাৰত কিবা এটা যদি কাম কৰা হয় সেই মানে তেনেকোৱাই হৈছে। ভয় ভাৱতো থাকেই আৰু এতিয়া মই ধৰা ঘৰত আছো মোৰ ইমান কথাটো নাই।
উম, সেইটোয়ে বেলেগৰ আণ্ডাৰত যেতিয়া কাম কৰি থকা হয় বা কিবা পঢ়ি থকা হয় বা কিবা এটা কৰি থকা হয় তেতিয়া বহুত সতৰ্ক হৈ চলিবলগীয়া হয়।
চলিব লাগে অ।
উম।
তাৰ পিছত ঘৰলৈ তেতিয়াহ'লে আহিবা?
ঘৰলে যাম যাম। আজি হ'ল বুধবাৰ, বৃহস্পতিৰ, শুক্ৰ শুক্ৰবাৰে ৰাত তিলে যাম নহলে আহ শনিবাৰে ৰাতিপুৱা যাম। মানে যাম আৰু, শনিবাৰে আকৌ ৰাতি